অঁ হেল্লো' কোৱা।
অ ভাৰ্গৱী, কি খবৰ?
আছোঁ ৰ'বা, তোমাৰ?
মোৰো আছো দিয়া। মই আচলতে বিশেষ কাম এটাৰ বাবেহে তোমাক মই ফোন কৰিলো।
অঁ কোৱাচোন কোৱা।
তোমাৰ একো অসুবিধা নহয়তো।
নাই নাই নাই একো অসুবিধা নহয়, কোৱা।
মানে কিয় ক'লো বহুত ৰাতি হল যে সেইবাবে।
অঁ নাই নাই একো নাই মই শুৱাই নাই ৰ'বা আমাৰ দেৰি হয় নহয় শুতে।
অ মোৰ মাতটো ঠিকেই শুনি আছা ন।
অঁ অঁ আছোঁ দিয়া।
অঁ মানে কি হ'ল জানা মোৰ যে ভাগিন যে
অঁ
মানে সি তাক মানে এতিয়া স্কুলত দিব পৰা হৈছে। মানে স্কুল মানে সেই যে বাচ্ছাবোৰক দিয়ে যে অংগনবাদী টাইপ যে।
অঁ অঁ গম পাইছো কিট জি হয় হয়।
ত ভাবিছো তাক কত দিলে ভাল হ'ব, মানে কেনেকুৱা ধৰ কৰ স্কুলত দিওঁ মানে আজিকালি জানাই নাই স্কুল বিলাকত মানে বাচ্ছাবোৰক মানে বেছি গুৰুত্ব নিদিয়ে মানে, মানে কি হ'ল অভিভাৱক ওচৰত নাথাকিলে, মানে বাচ্ছা বিলাকেও মানে বৰ অশান্তি পায় ইহঁতে মানে। কি বুলি কয় এইটো, কমফৰ্টেবল ফিল নকৰে। কাৰণ এই তাত মানে তোমাৰ মাষ্টৰ বিলাকে অকল পইচা খাব কাৰণে এই অনুষ্ঠান বিলাক খুলিছে মানে। বাচ্ছাবোৰক অকমান ভালকে গুৰুত্ব নিদিয়ে। মানে এ যোৱা এমাহ মান হ'ল এটা ভিডিঅ' দেখিলো মোবাইলত। বাচ্ছা এটামানে টিফিন খাই থাকোতে মানে তাৰ সি কেক নিছিলে, কেকটোতো জানাইে শুকান থাকে। ত সি সৰু পোৱালি হয় কেকটো খাও টোৱে মানে তলত ফাঁচি কিনে মানে উশাহ ল'ব নোৱাৰে। ধুকাই থাকিল, ওচৰ টিচাৰবোৰ আছে তথাপিও মানে একো গুৰুত্ব নিদিলে, বচাব পাৰিলে হয়, যদি অলপ গুৰুত্ব দিয়াৰ কাৰ হয়। কিন্তু বাচ্ছাতটো মানে শিশুটো মৰি থাকিল। সেইবাবে বৰ টেনশ্যন হৈছে। তুমি অলপ মোক কোৱাচোন কি কৰা ভাল হয়।
অঁ হয়ো দিয়া, এই বাতৰিটো ময়ো পাইছিলো। ইমান দুখ লাগিছে নহয়, মন চন একদম বেয়া লাগি গৈছে। বেচেৰাটোৰ প্ৰথম বোলে স্কুল আছিলে, প্ৰথম স্কুল গৈছিল আৰু লগতে অঁ, মাক দেউতাকৰো প্ৰথম সন্তান কেনেকুৱা লাগিব পাৰে মাক দেউতা দেউতাকৰ মনত বা তেওঁলোকৰ ঘৰখনৰ অৱস্থা এবাৰ ভাবি চাবই মানে ভয় লাগে, কেনেকুৱা হব তেওঁলোকৰ। ঘৰৰ অৱস্থা।
সেইটো সেইবাবে মোৰ বিৰাট ভয় হৈছে। আমাৰ ইগ' অকমান উৎপতিয়া পিছে। সিউ মোৰ মানে অলপ সন্দেহে আছে যে সি তাৰ শিক্ষকৰ কথা শুনিব। মোৰটো এনেকুৱা লাগে তাত সি তাৰ লগৰ বিলাকক মাৰ পিতহে কৰিব নেকি মানে ইমান খতাসুৰ হৈছে নহয় কি ক'বা।
কুৱা নহয় দিয়া আচলতে এইখিনি সময়ত উৎপতিয়া হয়েই এইখিনি সময়ত উৎপতিয়া আৰু সিহঁতে হ'ব দিয়াচোন। কাৰণ পিছত আৰু ঠিক লাহে লাহে একো নাই কিন্তু তেনেকুৱা আচলতে কৰিব নিদিয়ে আৰু লগতে তুমি স্কুলৰ কথা সুধিছিলা স্কুলতো ক'ব গ'লে কিট জি খন এতিয়া এল কে জি এইবোৰৰ কাৰণে টো বেষ্ট বুলি কোৱা শুনিছোঁ। ময়ো তেনেকে আমাৰ ঘৰৰো কোনে কাকো দি পোৱা নাই আজিলৈকে। আৰু তেনেকে দিব লগীয়াও হোৱা নাই। আমাৰ বাকী যি অ আমিটো দিয়াচোন ধৰি লোৱা অসম জাতীয় বিদালয়তে মই এতিয়া কৰা ন স্কুলীয়া জীৱনটো তাতেই মোৰ আহ ভাইটি দুটামান আছিলে সিহঁতক তাতেই তাৰ পৰাই দিছে ৰ'বা তাৰ পৰাই মানে স্কুলীয়া সিহঁতে আৰম্ভণিটো কৰিছে মানে অংকুৰৰ পৰাই তাতে মানে অং অংকুৰ আছে অংকুৰৰ পৰা অংকুৰ মানে এল কে জি ধৰিব পাৰা আৰু। এতিয়া ইংলিছ মেডিয়ামত দিয়াচোন তেনেকে কৈ আমাৰ অসমীয়া মেডিয়াম কাৰণে প্ৰথম অংকুৰ থাকে তাৰপাছত প্ৰাক প্ৰাথমিক থাকে প্ৰাক প্ৰাথমিকৰ পিছতেই প্ৰথম শ্ৰেণী আৰম্ভ হৈ যায়। আৰু লগতে সেই তেনেকে থাকে দুবছৰ এ এল কে জি ইউ কে জি তেনেকে ক'ব পাৰা। আ উম ত' তেনেকে তাতে দিব পাৰা তেনেকুৱাও তাতেও ভাল হয়। সেইখন স্কুলত লগতে কিটজি খনটো ভালেই কিটজি দিয়াচোন চবতে থাকে। তেওঁলোকৰ ব্ৰাঞ্চবোৰ।
অ এতিয়া তোমালোকৰ ভাগিনহঁতৰ ঘৰ য'ত আছে তাত তাৰে যদি ওচৰত এল কে জি চৰি এল কে জি নহয় মানে কিটজি যদি স্কুল আছে তাত দিব পাৰিবা। আৰু সুবিধাও হ'ব সৰু বাচ্ছা যেতিয়া। আহ আ অনা নিয়া কৰাতো ভাল হ'ব আৰু লগতে উম।
পিছে মোক কোৱাচোন এটা কথা এই কিটজি এইবোৰ যে খুলিছে এইটো কিহৰ বাবে খুলিছে মানে ডাইৰেক্ট ওৱানৰ পৰাই স্কুলত লগাই দিয়া ভাল হ'ব নামভৰ্তি যেতিয়া সি অকমান ডাঙৰ হ'ব। এই কিটজিবোৰত এতিয়াৰ পৰা দিব লাগে মানে মই জনাত সিহঁতটো সৰু হৈ আছে। সিহঁতে শিকিবনো কি? তাত গৈ পেলাই টো সিহঁতে কান্দি থাকিব। খা বাৰ কিবা খাব দিলে খাব কাৰনো কথা শুনিব খেলি থাকিব। এইবোৰ কামটো সিহঁতে ঘৰতো কৰিব পাৰে। বেকাৰ হয় এইবিলাক কিটজি এইবোৰত নাম লগাই ভৰ্তি কৰে। পইচাবোৰনো কিয় খৰচ কৰিব লাগে আৰু মই জনাত এই কিডনীবোৰত। তহঁতে পেকেজ লয় তিনি হাজাৰ ত্ৰিশ হাজাৰ কৰি লয় জানা? কিমান যদি শিশুৱে তাত পঢ়ে, কিমান পইচা সিহঁতৰ লাভ হয়। কিন্তু কাম কি থাকে এনেই টাইম পাছ বা কৰি পেলাই। ৰাতিপুৱা দহ নটাৰ পৰা বাট চাৰে বাৰটালৈকে শিকাম। মই জনাত এইবিলাক টাইম পইচা হেৰুৱাই হয়।
নহয় আচলতে এইটো আচলতে ভুল বুজিছা পইচা খেদোৱা। অ। হ'ব পাৰে যে বহুত যদি পইচা লয়। সেইটো অকমান সিহঁতে চাগে ভিতটৰিয়া মানে হেই কৰিব পাৰে। কিন্তু কম পইচাটো হয় কিন্তু কি হয় জানানে। এতিয়া সৰু ল'ৰা বা ছোৱালীয়ে এটা মানে। যেতিয়া একেবাৰে। একদম কেঁচুৱা সময়ৰ পৰা যেতিয়া ঘৰতে থাকে ন, মাকৰ ওচৰতে থাকে মাক। মানে আচলৰ ভিতৰতে ডাঙৰ দীঘল হৈ থাকে ন সিহঁত। বাহিৰৰ। যিখিনি জগতখনন দেখি নেদেখে, অকল মাক আৰু দেউতাকৰ মাজতে ঘূৰি থাকে। আৰু লগতে সিহঁতে বুজি নাপায় বাহিৰৰ জগতখনত চলি কি আছে আৰু যদি। অৰ্থাৎ সিহঁতক যদি প্ৰথম শ্ৰেণীত নামভৰ্তি। কৰাই দিয়া যায় নহয়, তেতিয়া সিহঁতে। এটা মানে জীৱনত বা সিহঁতে নিজৰ নিজকে এটা চখ পোৱা টাইপ পায়। আৰু প্ৰথম শ্ৰেণীতটো জানাই এ বি চি ডিৰ পৰা তোমাৰ গোটেইখিনি, তাত তেতিয়াৰ পৰা আৰু তুমি চিলেবাছ আৰম্ভ হৈ গল তেতিয়া পাঠ্যক্ৰম। পাঠ্য়ক্ৰম আৰম্ভ হৈ যাব সম্পূৰ্ণৰূপে শিক্ষা আৰম্ভ হব, সৰু সুৰাকে হ'ব কিন্তু সৰু সুৰাকে হলেও। প্ৰথম শ্ৰেণীৰ পৰাই পৰীক্ষাসমূহ আৰম্ভ হৈ যায়, কিন্তু এতিয়া চোৱা ইমান বছৰ। কৰে মানে ধৰি লোৱাচোন। দুই - তিনি বছৰ চাৰি বছৰ ধৰি এটা ল'ৰা বা ছোৱালীয়ে। কেঁচুৱাৰ পৰা আদি আৰম্ভ কৰিয়ে যেতিয়াৰ পৰা পৃথিৱীত আহিছে তেতিয়াাৰ। তেতিয়া পৰা মা বা দেউতাৰ লগত থাকি থাকি হঠাৎ। পঢ়ি শুনি পিনে হঠাৎ মানে পৰীক্ষা দিয়া তেনেকুৱা মানে যোগ্য। তা হৈ না নপৰে মানে তেওঁলোকৰ সৰু ল'ৰা ছাল। ছোৱালীখিনি তো সেইকাৰণে মানে এই এল কে জি বা ইউ কে জি। বা তুমি ক'ব পাৰা অংকুৰ বা প্ৰাক। প্ৰাথমিক শ্ৰেণীসমূহ সেইকাৰণে বনোৱা হৈছে যাতে সিহতে। সমাজত কেনেকে চলে, সিহঁতে ইমান খিনি ল'ৰা- ছোৱালী লগ। বা সিহঁতৰ সমবয়সীয়া।
ত' সিহঁতৰ লগত কেনেকে অ' কথা বতৰা পাতিব সিহঁতৰ লগত। কেনেকে মিলিব, কাৰণ সিহঁতেটো সৰুৰ পৰা অকলে ডাঙৰ হয়। সিহঁতে নিজৰ সমবসা নাপায়, সকলোখিনি ডাঙৰে পায়। মা দেউতা, আইতা ককা মামা মামী সহঁতে চব সিহঁততকে ডাঙৰ। এতিয়া যিহত যেতিয়া সিহত। সমবয়সে পাব, সিহঁতে গোটেইখিনি চলিব পৰা শিকিব পাৰিব আৰু। সেইটো বাবেহে আচলতে ইউ কে জি এল কে জি এইবোৰত দিয়ে। তাৰ পাছত লাহেকে আৰম্ভ আৰু তেতিয়া তেওঁ। সিহঁতে তেতিয়ালৈকে পৰিৱেশটোৰ লগত মিলি যায় পৰি তো লগত মিলি গ'লে তেওঁলোক সিহঁতে বুজি পায় যে স্কুল মানে কি? আচ্ছা ইয়াতে যাব লাগিব পঢ়িব লাগিব তেনেকুৱা টাইপ।
আৰু বুজিলোঁ দিয়া। বাকী এতিয়া তুমি কি কৰি আছা মানে। পঢ়া শুনা কমপ্লিট হ'লনে নাই চাকৰি বাকৰি নাই কিবা কৰি আছে।
নাই ৰবা পঢ়া শুনা আচলতে কমপ্লিট হোৱা বুলি ক'ব পাৰা পঢ়া শুনা তোমাৰ এতিয়া অ', ডিগ্ৰীটো কমপ্লিট হৈছে ডিগ্ৰী তটো কিন্তু ৰিজাল্টটো দিব বা অ'।
হব বাৰু ঠিক আছে। বাকী শুনাচোন আজি কি হ'ল জানা মোৰ লগত।
কি?
মই মানে আজি অকমান ওলাই গৈছিলোঁ স্কুটিখন লৈ পেলাই অকমান আগত আহিলোতে ভুৰি মানে ইয়াতে বৰষুণ দি আছে যে ত মই আৰু ভাইটিৰ লগত গৈছিলোঁ দুটাই স্কুটি লৈ কৰিবৰ কাৰণে অলপ মানে আজি দেৰিলৈকে শুলো গধূলি সেইবাবে অকণমান মথাটো বিষাই আছে সেইকাৰণে ভাবিলো অলপ ফুৰি আহো আৰু স্কুটি লৈ এনেকে ওলাই গ'লো। গৈয়ে আছোঁ গৈয়ে আছোঁ গৈ, গৈ গ গৈয়ে আছোঁ। তাৰ পিছত আমাৰ যে পাহাৰৰ অকমান ঠাই আছে তাত মানে পানী জমা হয়। ত জানা গোটেই স্কুটিৰ চকাটোৱে ডুবিবিছে। তাৰ পিছত ভয়ো লাগিছে ষ্টাৰ্ট বন্ধ হৈ যাব বুলি। তাৰ পিছত গৈ আছোঁ গৈ আছোঁ তাৰপিছত এনেকুৱা বোকা মাজতে অকমানতো চিলিপ খাই গলোঁ তাৰ পিছতো ভয় খোৱা নাই তাৰ পিছতো গৈ আছোঁ। যাই তাই সেই পাহাৰৰ নামনি খিনিতো নামিলো তাৰ পিছত গৈ গৈ কামাখ্যা গেট পালোঁ। কামাখ্যাই গেটৰ পৰা একেবাৰে মালিগাঁও চাৰিআলি ভাবিলোঁ মালিগাঁও চাৰিআলিট কিবা বানপানী চানপানী হৈছে নেকি। কাৰণ ত জানাই আজিকালি বৰষুন মাৰিলে কিনে মালিগাঁও ডুবি যায় তাৰপিছত
তাকেই।
তাৰপিছত পাণ্ডু চাইদ গলোঁ পাণ্ডুৰ চাইদ যাই কিনে ম'ম' খালোঁ। মই নাই ই খাই লাই মই খোৱা নাই মই ঘৰত পেকিং কৰি আনিলোঁ। তাৰ পিছত আহি পেলাই গোচলা হৈ একেবাৰে পাহাৰত উঠি ঘৰ পালো আৰু আহি থাকোঁতে কি ভয় লাগিছে মই ভাবছো মোৰ টায়াৰ টো ফুটিলেই নেকি। হাৱা গৈ আছে নেকি। চিলিপ মাৰে মাজে মাজে একচুৱেলি বোকা আৰু বৰষুণৰ বাবে মাৰিছে। তাৰ পিছত ধুনীয়াকে ঘৰ আহি পালোঁ আৰু বাকী এতিয়া শুই যাও দিয়া বহুত, বহুত কিন্তু মুখে বিষা
ঠিকে আছে দিয়া অ'।
গুডনাইট শুভ ৰাত্ৰি।
শুভৰাত্ৰি।